হেল্ল'! হেল্ল'!
নমস্কাৰ, নমস্কাৰ।
নমস্কাৰ। কি কৰি আছা?
এনেই আছো। তুমি?
মই এই ভাত কেইটা খাই আহি বহিছোহে। খানা পিনা খালা নে নাই?
মই খালো। অ'।
অঁহ, কিহে দি খালা আজি?
আজি তোমাৰ মাংস।
মাংস?
অঁহ।
তোমালোকৰ এনে সেইফালে মাংসৰ কেজি কিমান?
দুশ ষাঠি।
দুশ ষাঠি?
উম।
অঁ, তাকে। অ' এই পিনে তোমাৰ চাৰিশ টকা কেজি।
অহ ৱাই কি মাংস?
ব্ৰইলাৰ নেকি?
বা ইমান দাম মানে খাবলৈ মানে মানে ভয়ে লাগে তোমাৰ। তোমাৰ চাৰিশ ষাঠি টকা দি যদি ব্ৰইলাৰ মাংস কিনি খোৱা, তোমাৰ এইটো মানে আমি তোমাৰ লাখত ইনকাম কৰিব লাগিব আৰু।
অঁ, তাকে।
হয় নাই কোৱা?
অঁ।
তাকে বোলো মই বেলেগ এটা জেগাৰ পৰা আনো বাৰুতে।
আহ।
তোমাৰ তাত চাৰে তিনিশ কৈ আনো, পঞ্চাশ টকা এটা কম হয় আৰু।
উম।
সেয়া বাকী কেনেকুৱা খবৰ-খাতি?
আমাৰ ফালে কমেই দুশ ষাঠি।
দুশ ষাঠি নেকি? এ ভোজ এটা খাম ৰখা এ ভোজ এটা খাম বোলো।
অ, অ।
নহয় জানো, তোমাৰ ভছ ভোজ খালে ধৰ অঁ, তাৰ তোমালোকৰ তাৰপাই মাংসটো আনিম।
অ, অ, বাবাই মাংসটো আনিব পাৰিব অঁ।
সেইটোৱেইতো। তাকে।
তাকেতু।
হেৰি কি বিজনেছ-চিজনেছ কেনেকুৱা চলিছে?
বিজনেচ-চিজনেচ ভালেই চলিছে, এই মাজতে মানে দুদিনমান ফুটবল খেলিলোঁ বুজিছা, ভৰিটো মানে দুখ পালোঁ বেছিকৈ।
অহ।
কামত মানে য যাব পৰা নাই ভালকৈ, ভৰিডাল বিষাই মানে।
অহ সেই তুমি কিয় খেলিব যাব লাগে, এইটো-এইটো বয়সত ন কোনোবাই খেলে নেকি কোৱা?
উপায় নাই আৰু, খেলি আকৌ ভাল লাগে ন।
অহ।
সেইকাৰণে খেলি দিলো আৰু।
অহ, তোমাৰ হেৰি তোমালোকে তাতে খেলা নেকি?
অহ।
অহ। তাকে মই, মই মানে ফুটবলটো খেলি তোমাৰ ইমান ভাল নাপাওঁ বাৰুতে। মই তোমাৰ আগতে তোমাৰ দৌৰ-চ'ৰ খেলিছিলো।
অঁ।
বহুত-বহুত জেগাত গুৱাহাটীত খেলিব গৈছিলো, তোমাৰ এবাৰ। এনেকুৱা ধৰ দূৰ-দূৰলৈ খেলিব গৈছো, কিন্তু তোমাৰ এ আজিকালি কিবা খেলিবলে যাব মন নোযোৱা হ'ল।
অ'।
কিয় মানে নিজকে মানে বেমাৰি বেমাৰি ফিল্টো আহি যায়।
অহ'।
হয়নে?
মানে মই তোমাৰ দুখ পালো টো, মানে অকমান ইন্জিঅৰ হৈ আছো আৰু।
অঁ' তাকে ভাল হৈ যাব বাৰু, এতিয়া ডক্টৰক দেখাইছা নে নাই?
নাই এই ঘনী মাৰি আছো, কমিছে বাৰু ফুলাটো।
এই হ'লেও এবাৰ দেখাই ল'ব লাগে, বেলেগ মানে আজিকালি ফেকচাৰ চেকচাৰ হৈ যাব পাৰে না।
এ, নাই নাই মচ্ছো হেৰি তোমাৰ, এই কাৰ'বাৰ মানে এনেকুৱা ভৰি লাগিছে।
আচ্ছা।
বাকী ইমান হেৰি নাই হোৱা কিন্তু বিষটো আছে মানে।
অ', অ'। তাকে। এনেকা এনে গেম চেম নেখেলা নেকি?
গেম চেম নেখেলো বাৰুতে। তুমি খেলা?
মই তোমাৰ খেলো বাৰুতে।
অ'।
তুমি আগতে ফ্ৰী ফায়াৰ খেলা নাছিল জানো।
ফ্ৰী ফায়াৰ খেলিছিলোঁ মাজতে অলপ দিন।
অ', অ' তোমাৰ লে তোমাৰ লেবেল কিমান আছিল?
লেভেল তোমাৰ ষাঠি।
ষাঠি লেভেল, বা ভাল ৰগৰ দিলা মানে।
ৰ'বৰ দিছিলোঁ অলপ।
অ'। মই মানে হ'ল, মানে মোৰ আঠ ব, এইট ইয়েছ হ'ল না মই। কিমান বছৰ আগতে খেলা।
অ'।
মোৰ বেছি নহয়, ছিক্সটি হয় আৰু।
লেভেল।
অ' মানে ইমান নেখেলোঁ মানে মই তোমাৰ।
অ'।
সেইটো কাৰনে।
মই ৰগৰ এটা দিলোঁ বাৰুতে।
ৰগৰ এটা দিলা মানে তুমি।
অ'।
কিৰেনে
বাকী কামলৈ এইকেইদিন যাবই পৰা নাই অ'।
অ'।
ডিউটিও তাতে চুটিকে লৈছোঁ আৰু।
ছুটি মানে কি ক'বা, এইবিলাক মানে গাটো ভাল লাগি নাথাকিলে মানে তোমাৰ সেইবিলাক মানে কাম চাম কৰিব যাব মন নাযায় ন'?
অ'।
তাকে। বাকী, বাকী মানে মই গাড়ী বিজনেচ এটা খুলিলোঁ নহয়।
অ'।
গাড়ী তোমাৰ চেকেণ্ডহেণ্ড কাৰোবাক গাড়ী লাগিলে ক'বা। বাইক, স্কুটি যি লাগে আৰু।
মই কামলৈ গলে লগ পালে ক'ম বাৰুদে, তোমাৰ ফটো ফটো দিবা মোক ডিলাৰটো।
অ', অ', অ' মই তোমাক ফটো কেইখনমান দি দিম বাৰুতে। ফটো চটো দিবা, অ' ঠিক আছে। তোমাৰ মানে মোৰ মানে গাড়ীবিলাক তোমাৰ বেছি পুৰণা গাড়ী নাপোৱাম মানে ধৰা ছয় এক বছৰ, ছমাহ এনেকুৱা পুৰণা গাড়ী বিলাক মই বেছি বেছি পুৰণাবিলাক আনিলে মানে লাভ নহয় মোৰ। তোমাৰ আচ্ছা আচ্ছা। গাড়ীবিলাক ধৰক মানুহবিলাকে নিবলৈও মন নকৰে ইমান।
অ।
সেইটোৱেই।
মোৰ মানে।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
নতুন মোবাইল এটা লম ভাবি আছো কি লওঁ
কি মোবাইল ল'বা নো
তাকে কি বা লওঁ
অহ লৈ লোৱা আজিকালি আইফোন চাইফোন বিলাকে ল ই লোৱা আজি কালি আইফোন বিলাক কমতে পাই নহয়
হা
আজিকালি আইফোন বিলাক কমতে পায় বোলো।
অ অ আইফোন চলাই আছিলো ভালে।
তোমাৰ আগৰ আইফোনটো কি কৰিলানো। অ সেইটোৱেই চলাই আছো। মই ভাৱিছো এণ্ড্ৰইড চণ্ড্ৰইড এণ্ড্ৰইডলৈ গ'লা নি কি।
এণ্ড্ৰইউ এটা ললো বাডে বাৰ্ড।
অ
তোমাৰ হেৰি ললো গুগল পিক্চৰ ললো আহ এই বেটেৰীটো কম মানে
ভালেই মোবাইল লম তুমি কি বেয়া পোৱা
এ আইফোন এটা ল'ম মানে এই কেই দিনত
আকৌ লবা আইফণ
অ আইফোন এইটো এইটো চেল কৰি দিম এইটীনটো লওঁ নেকি
যেনি বা প্ৰো টো আহিব নেকি ন মই ইমান আইফোন চাইফোনৰ বিষয় নাজানো বাৰু মোৰ ইমান নলেজো নাই কিবা ধৰা এনেকুৱা কিন্তু ভাল লাগে মানে মোবাইল বিলাক আমি ইমান দাম দি মানে মোবাইল চোবাইল নিকিনো আৰু ধৰা কেইদিন যাব ন এটা মোবাইল হয় নে নহয় কোৱা
অ
তাকে বাকী তোমাক গাড়ী চাৰি গাড়ী চাৰি নলোৱা নেকি
গাড়ী চাৰি গাড়ী ল'ম এখন পিছত
অ কি গাড়ী লম বুলি ভাবিছা
তাকে তোমাৰ কালিও ছুটি আছে অফিচ মোবাইল এটা ল'ব লাগে ছেপটেম্বৰতে ল'ম আৰু
ছেপ্টেম্বৰত তুমি আইফোনটো লওঁতে কিমান দাম পেমেন্ট দিছিলা উ
আইফোন টো লওঁতে মই কেছত লৈছিলো
কেছত লৈছা আহ বেলেগ দে তুমি দেখোন ভাল গাড়ী যে জেত নহয় নে তেনে জেত নন ন তেনে লৈ লব পাৰা। আ কাৱাছাকি ইণ্ডিয়া জেত নাইন হাণ্ডেদ যে
বাইক
অহঁ
এ বাইক চাইক লবৰ চোখ নাই অ পুলিচ মানুহতো। কি ল'বা আৰু এখোপা ধৰোতেই দিন গৈছে।
উম
কবা তাকে কি ল'বা আৰু এইটো কাৰণে
হয় হয়।
বুলেট খনেই আমাৰ কাৰণে যথেষ্ট আৰু।
অঁ, তাকে বোলো হেৰি বুলেটখনো এনেকে ধৰা ভাল বুলেট চুলেট তোমাৰ এইটো বুলেট কি থ্ৰী ফিফটি খন নেকি?
অঁ, ইলেক্ট্ৰা
অঁ, ইলেক্ট্ৰা কিমান লৈছিলে?
অহঁ সেইখনো তোমাৰ পাৰ্চনেল লোৱা এইবাৰতে। প্ৰায় তিনি লাখৰ ওচৰা ওচৰি।
আচ্ছা
সেইখন তোমাৰ চলি আছে, এতিয়া বৰ্তমান কিহেৰে চলি আছে? গাড়ী এখন লমগতে, আগত ফোনটা লৈ লওঁ আইফোন এইটিন এটা।
উম তাতো আছে বাৰু গাড়ী চাৰি তমি চেকেণ্ড হেণ্ড নোলোৱা ডাইৰেক্ট কেছ পইচাই লবা চাগে ন।
নাই নাই চেকেণ্ড হেণ্ড লম এইবাৰ।
অঁ অঁ চেকেণ্ড হেণ্ড ললে মোক কবা, স্কৰপিঅ কম দামত পাই যাব পাৰা।
এই স্কৰ্পিঅ' নলওঁ এল্টো এইট হাণ্ড্ৰেড ল'ম।
অঁ এল্ট তোমাৰ মোৰ তাত আছে বাৰু দুই লাখত পাই যাবা।
অ এল্ট এখন লাগে মোক মানে। এল্ট নহলে এ হেৰি তোমাৰ দুখনে চুজ কৰা আছে এল্ট নহলে এখন তোমাৰ হেৰি বলেৰো।
অঁ বলেৰো তোমাৰ, বলেৰো অকমান দাম পৰিব দেই। তোমাৰ মানে এটা পুলিচৰ মানুহে বলেৰো চলোৱাটো ভালেই লাগে বাৰু এটা।
নহয় মানে বলেৰো খন মানে ভাল লাগে মোৰ কিবা এটা।
অঁ, মোৰো ভাল লাগে বাৰু সেইতাই
অঁ, পুৰণাখন নম্বৰতে।
অঁ পুৰণা, বেছি নলয় বাৰু এতিয়া।
উম।
সিমানো বেছি নলয় আমি মানে যিমান ভাবি থাকো, কিন্তু কিবা এটা বেছিকৈ ল'ব আৰু, মোৰ তাত বলেৰু, মোৰ তাত বলেৰু কিন্তু মোৰ তাত হা
কিবা এটা বেছিকৈ
কিবা এটা বেছিকৈ ল'ব অঁ, তোমাৰ মোৰ তাত এতিয়া বলেৰো এতিয়া ষ্টক টো কমি গ'ল আগতে বলেৱোটো খুব ৰাখিছিলে। আজি কালি মানে বলেৱো টো ইমান মানুহ বিলাকে নোলোৱা হ'ল।
উম।
তোমাৰ
তাকে। বাকী, তোমাৰ এই খেল-চেল চালা নাই?
ত' ক' যাম।
হেল্ল!
অঁ, চালো বাৰু, তুমি চালা নাই? অঁ, চালোঁ।
বাকী তোমাৰ, এতিয়া কাম কেনেকুৱা চলি আছে?
মানে তোমাৰ ঠিকে-থাকে নাই বা দে মানে, তোমাৰ গাড়ী-চাড়ীবিলাক আজিকালি ইমান চেল নোযোৱা হ'ল। তোমাৰ মানে এইবিলাক এতিয়া মানে এইটো গাড়ী চেল যোৱা মানে টাইম নহয় মানে, তোমাৰ প্ৰথম মানে বছৰৰ লাষ্টটোত আৰু ফাৰ্ষ্টটোত তোমাৰ গাড়ীটো বহুত চেল যায়।
অঁ।
এতিয়া তোমাৰ চেলটো ইমান নাই।
অঁ আচ্ছা, কথাটো মানে তেনেকুৱাহে ন'?
অঁ।
মানে, এইটো বিজনেচৰ মানে কিবা-কিবি আছে ন' মানে, হেৰি বস্তু?
সেইটোৱেটো অঁ, মানে তোমাৰ সেইটো সেইটোৱে আৰু বছৰৰ লাষ্টত আৰু ফাৰ্ষ্টতত তোমাৰ ভাল চেল যায়। এই মাজৰ মাহত তোমাৰ চেলটো ইমান নাযায়। অঁ। সেইটোৱেটো।
দিয়া মোৰ ফোন এটা আহি আছে। ৰখাচোন অলপ পিছত তোমাক কণ্ট্ৰেক্ট এটা কৰিম বাৰু দে
অঁ, অঁ ঠিক আছে এতিয়া।
অঁ ঠিক আছে, ঠিক আছে দিয়া।